হেল্ল'! হেল্ল'! অ ঠিক হ'ব।
আহ, মোৰ খবৰ ভাল, তোমাৰ ভালনে?
অ, মোৰো ভালেই আৰু। মানে কি কৰি আছা তুমি?
আহ তেনেকে বিশেষ একো কৰা নাছিলো, ভাবিলো ৰাতিৰ আহাৰটো কৰি লওঁ, পিছে তুমি ৰাতিৰ আহাৰ কৰিলানে?
অ মই অলপমান আগতেই মানে কৰা হৈ গল মোৰ। নে তোমালোকে মানে অ কেতিয়ালৈকে ৰাতিৰ আহাৰটো কৰ?
হয় আমাৰ তেনেকে দহটা বজাতে হৈ যায় কিন্তু আজি অলপমান পলম হ'ল। উম
অ, মোৰটো মানে কেতিয়াবা বাৰটা বাজে কেতিয়াবা দচটা কেতিয়াবা নটা মানে অ সময়টো মানে সলনি হৈ থাক
হয় হয় আমাৰো তেনেকুৱাই হয়। কেতিয়াবা কেতিয়াবা দেৰি হৈ যায়, কেতিয়াবা সোনকালে কৰোঁ।
অ। এনে মানে আহ কিবা কৰি আছিলা নে এতিয়া এনে আছা?
এনে আছোঁ।
অ। মই মানে হেৰি ইউটিউব চাই আছিলো।
হয়।
মানে দেখা পাইছো যে আমাৰ দৰে ষ্টুডেণ্টবোৰ যিবোৰে ধৰা গ্ৰেজুৱেচনৰ লাষ্ট পৰ্যায়ত থাকে ন, ত তেওঁলোকে নিজৰ কেৰিয়াৰৰ কথা ভাবিবৰ সময় আহি গল। আৰু যিহেতু আমিও লাষ্ট পৰ্যায়তে আছো। ত মই ভাবিলো চাই লও কেনেকুৱা ধৰণৰ অপচন মানে আছে আজিকালি, ত' আজিকালি তোমাৰ বহুত ধৰণৰ চন আছে এতিয়া যদি আহ
আৰু পিছে কেনেক কুৱা ধৰণৰ অপচন মোক অলপমান ক'বা নেকি? যিহেতু এতিয়া আমাৰ আহ লাষ্ট হয়, ইয়াৰ পিছত আমি কিবা এটা কৰিব লাগিব নহয় জানো?
উম উম। এতিয়া যদি ধৰা তুমি ক্ৰিয়েটিভ মাইণ্ডৰ মানুহ হয় ধৰা ছবি তবি আঁকি ভাল পোৱা বা তেনেকি চিলাই কৰি ভাল পোৱা বা ক্ৰাফ বনাই কাগজৰে বস্তু তো বনাই ভাল পোৱা, তেতিয়াহলে তুমি সেই বোৰ বনাইকিনেও সৰু বিজনেছ এটা কৰিকিনে, ধৰা আজিকালি যিহেতু স ছেম মিডিয়ামৰ, চচিয়েল মিডিয়াৰ যুগ হয় ন, ত তাতে চচি চেল মিডিয়াত পষ্ট কৰি কেনে তেনেকে সৰু বিজনেচ এটা মানে কৰিব পাৰা আৰু মানুহে তাৰ পৰা বস্তু কিনিব ঠিক আছে, এইটো মানে এইটো কেৰিয়াৰ অপচন এজ এ অপচন ৰাখিব পাৰা আৰু বেলেগ কামৰ লগতেও তাৰ পিছত আজিকালি ধুনীয়া ধুনীয়া কেৰিয়াৰ অপচন আহিছে যেনেকে ধৰা ইউটিউবাৰ হোৱা, ইউটিউবাৰ হলে প্ৰথমতে ছয় মাহ সাত মই বহুত কষ্ট কৰিব লাগে তাৰ পিছত অ পইচা ভাল আহি থাকে মানে কন্টেন্ট যদি ভাল হয় ভাল ভাল পইচা আহি থাকে। তাৰপিছত তোমাৰ কনটেন্ট ক্ৰিয়েটাৰ ধৰা চচিয়েল মিডিয়া এপ যেনেকে ধৰা ইনষ্টাগ্ৰাম বা ফেচবুকত যদি ভাল ভাল ভিডিঅ' ধৰা তুমিতো পঢ়া শুনা কৰি ভাল পোৱা ন? তো তেনেকুৱা ধৰণৰ কিবা যদি ভিডিঅ' দিয়া আৰু যদি মানুহে তোমাৰ কন্টেন্ট ভাল পায় তেতিয়াহ'লে ত মানুহে তোমাক চাবলৈ চেষ্টা কৰিব বা তেওঁ তেওঁলোকে তোমাক চাব। তেতিয়াও মানে যেতিয়া মানে ভিউজ বাঢ়ে অহ তেতিয়া মানে এই এপবোৰৰ পৰা মানুহে পইচা কামাবলৈ লৈকে এইটোও কিন্তু বহুত ভাল আৰ্নিং হয়। আৰ্নিং মানে চৰ্চ হয়। আৰু এজন এ কেৰিয়াৰ চৰি কেৰিয়াৰৰ হেৰি হিচাপেও বহুত মানে ভাল হয়। তাৰপিছত তোমাৰ অহ আৰু বহুত কিবা কিবি আছে। মানে এইকেইটা মানে এতিয়া এতিয়াৰ যুগৰ ট্ৰেণ্ডিঙৰ কেৰিয়াৰ অপচন।
হয় নিশ্চয় মই যিহেতু আজিকালি ইউটিউবতে বহুতবোৰ বস্তু পাই যায় মানে আমি তেনেকে কেতিয়া কোনটো অ কাম কৰিলে ভাল আমাৰ কাৰণে এইবোৰ পাই যায়। নিশ্চয় ময়ো ইউটিউবত আ অ আ চাব চাবলৈ মানে যত্ন কৰিম আ পিছে আ তুমি আ কোনবোৰ কাম কৰি বেছি ভাল পোৱা? পিছে মই আঁকি পেলাই ভালেই পাওঁ বেয়া নাপাওঁ। আৰু তোমাৰ কেতিয়াবা কেতিয়াবা মই আ এইবোৰ কিবা কিবি বনাইও ভালে পাওঁ। আৰু তাৰ উপৰিও মই কেতিয়াবা কেতিয়াবা লিখিও ভাল পাওঁ যেনেকে আ‌ আমাৰ কিছুমান অ প্ৰবন্ধ লিখন থাকে তাৰপিছত তোমাৰ আ কি বুলি কয় এইটো আ কবিতা এইবোৰ আ অলপমান লিখি ভাল পাওঁ। পঢ়া শুনাৰ লগতে মই ভাবো এইবোৰ কৰিলে আমাৰ মনটো আ ফ্ৰেছ হয় বা আমি মনত শান্তি লাভ কৰিব পাৰো। পিছে তোমাৰ কোনবোৰ কাম কৰি ভাল লাগে।
অ মই মানে হেৰি অহ, ময়ো মানে ক্ৰিয়েটিভ টাইপৰে মানুহ হ'য় আৰু মই মানে হেৰি ধৰা কন্টেন্ট ক্ৰিয়েট কৰি ভাল পাও ধৰা কন্টেন্ট বনাই ই ভাল পাওঁ তেনেকে ধৰণৰ আৰু এতিয়া ডান্স অ, মানে নাচিও ভাল পাওঁ, মই ভাৱো যে যদি তেনেকে নাচাৰ ভিডিঅ' বনাই কিনে দিব পাৰোঁ ইউটুপত বা ইষ্টাগ্ৰামত তেতিয়াও মানে এটা ভাল কেৰিয়াৰ হৈ যে আমাৰ তাৰ বাহিৰেও যদি এইটোতো মানে ইমান এটা গেৰাণ্টি নাই যে হব বই পাৰিম বা এইটো মানে বহুত খিনি লাকৰ ওপৰতো কথা আছে বহুত ভাল ভাল কণ্টেণ্ট ক্ৰিয়েটাৰ মানে হেৰি হৈ আছে তোমাৰ তেওঁলোকৰ ইমান ধৰা ভিউজ নাই বা তেনেকুৱা মানে ডাঙৰ একাউণ্ট বনাব পৰা নাই ঠিক আছে মানে বহুত খিনি এইবোৰ কামত তোমাৰ লাকৰ ওপৰত, মানে নিৰ্ভৰ কৰে এই কামবোৰ। কিন্তু যে এনেকে ধৰা, বহুত চাকৰি আছে ন আমাৰ কাৰণে ধৰা এতিয়া পঢ়ি উঠাৰ পিছত আমি বিজনেচ্‌মেনো হ'ব পাৰো বা টিত্‌ চিকিৎসা হ'ব পাৰোঁ বা তেনেকে ধৰণৰ বহুত চাকৰি আছে এতিয়াও। ত' মই ভাবোঁ যোনে যিটো কৰি ভাল পায় ধৰা কোনোবাই পঢ়াই ভাল পাব তেতিয়াহ'লে পঢ়াৰ লাইনত টিচাৰৰ লাইনত গ'লে হ'ল। বা ধৰা কোনোবাই এতিয়া অ- খেলি ভাল পায় তেতিয়া হ'লে খেলৰ কৌচ হ'ব পাৰে, বা শিক্ষক হ'ব পাৰে, তেওঁ ল'ৰা -ছোৱালীক শিকাব পাৰে। তেনেকেও মানে পইচা উপাৰ্জন কৰিব পাৰি এতিয়া মানে অ কেৰিয়াৰত বহুত অপচন আহি পৰিছে তোমাৰ, অ তুমি এটা কাম কৰাৰ লগতে আৰু দুই তিনিটা মানে আঁ, ইন্‌কামৰ চৌউছ ৰাখি থ'ব পাৰা। ধৰা তুমি টিচাৰও হ'লা বা খেল, খেল--খেল খেলি যদি ভাল পোৱা তুমি মি ল'ৰা-ছোৱালীৰ খেল খেলালা তাৰ পিছত গধূলি যিমান খিনি টাইম পাবা তেতিয়া ধৰা টিউচন কৰালা ল'ৰা -ছোৱালীক বা তেনেকুৱা ধৰণৰ অঁ আজিকালি বহুত কিবা-কিবি ওলাইছে নহয় আৰু তোমাৰ অহ মোবাইলৰ জৰিয়তেও বহুত কিছুমান কাম ওলাইছে ধৰা অ নেটৱৰ্ক মাৰ্কেটিঙৰ কথাটো নক বাৰু সেইটো মানে ইমান এটাও ভাল নহয়, কিন্তু তোমাৰ সেনেকে আৰু। এডভাৰটাইজমেন্ট কৰিব পাৰি প্ৰডাক্ট এটা ধৰা কিছুমান এপ ওলাইছে হা অ ফ্লিপকাৰ্টৰ দৰে বা তেনেকুৱা ডাঙৰ ডাঙৰ এপ মোৰ ওলাইছে অ এইটো মানে আগৰ পৰাই আছে। আৰু ত তাতেও কাম পাই যায় তাতে ম ৱালৰ জড়িয়তে কিছুমান কাম কৰিব পাৰি, ধৰা এডৰ্ভাটাইছমেণ্ট কৰা বা ডেলিভাৰী বোৰ। অঁ, ৰিচিভ কৰা, তেনেকুৱা ধৰণৰ কাম বোৰৰ কাৰণেও মানে মানুহে পইচা পায়। ত সেই কামবোৰো মোৰ মতে ভালেই আছে, মানে যেতিয়ালৈকে নিজৰ অ--ড্ৰিম জব্‌টো পোৱা নাযায় তেতিয়ালৈকে মানে কিবা নহয় কিবা এটা কৰিয়ে থাকিব লাগিব ন। সেইকাৰণে মই ভাবো যে বহুত অপচন আছে এতিয়া ল'ৰা -ছোৱালী হাতত আৰু কিছুমানে এইবোৰক কি মানে? কিছুমানৰ সপোন থাকে যে, মই এ ইউটিউবাৰ হম আগৰপৰাই। ত--তেওঁলোকে নিজৰ সপোনটোক পুৰা কৰিব পাৰিব, এতিয়া যিহেতু- অ ছচিয়েল মিডিয়াৰ যুগ হয় ত মই তেনেকে ভাবোঁ যে অঁ, ইউটোপাৰ হোৱাটো মানে ইমান সহজো নহয় মানে ভাল ধৰা কন্টেন বনাব লাগিব মানুহে ভাল পাব। ব লাগিব তাৰ পিছত ধৰা ট্ৰিক থাকিব লাগিব কিছুমান ট্ৰিক থাকে ন। যে অকল কণ্টেণ্ড বনালেই নহ'ব। কেতিয়া পোষ্ট কৰিব লাগে কোনখিনি মানুহক ধৰা অ তাত যাব তুমি সেইখিনি জানিব লাগে ত কিছুমান থ্ৰীক মানে কেৰিৰ অফচন কিন্তু চুছ্‌ কৰাৰ লগতে মানে জানিব লাগে, তেতিয়া মানে বহুত খিনি সহজ হৈছে।
হয় নিশ্চয় আজিকালি আহ আমাৰ জীৱনত আমি কি কৰিম তাৰ ওপৰত বহুতখিনি আমাৰ আ অপচন আহি গৈছে আমি পোৱা অ, কোনটো কৰো সেইটো আমি নিজে চুছ্‌ কৰিব পাৰা বহুতখিনি আমাৰ হাতত অপচন আছে। চ' যোনে মানে যিটো কামত বেছি পাৰ্গত মই ভাবোঁ সেইটো কামত তে আগবঢ়াটো উচিত। আঁ যেনেকে ইউটোপাৰ হোৱাতটো যিমান আঁ আমি আঁ, ভাৱো যে তাতে বহুত খিনি যেতিয়া চাকচেচ হৈ যায় তেতিয়া বহুত খিনি মানে উপাৰ্জন কৰিবলৈ সক্ষম অ, হ'য়। কিন্তু তাৰ আগতে যিখিনি কষ্ট থাকে, সিখিনি আমি য'ত- যদি চাব যাওঁ তেতিয়াহলে আ, বৰ মানে দিঘলীয়া এইটো এটা আঁ-আঁ- কষ্টৰ যাত্ৰা বুলি মই ক'ব বিচাৰিম কাৰণ তাতেটো কষ্ট বহুত থাকে। তাৰ পিছতহে মানুহে সফলতা আঁ পাই আৰু তেনেকে আৰু বহুতো অপচন আছে যেনেকে আজিকালি ডিজিটেল মাৰ্কেটিঙততো বহুত বহুত বেছি অপচন আছে যদিও কিছুমান আ আঁ, তোমাক আঁ কি কৰে, আজি-কালি স্কেমো হৈ থাকে। তাৰোপৰি মই ভাবো এইবোৰত যদি লাগি থকা যায় সচাকে ভাল। ভাল, এ জে আ কেৰিয়াৰ অপচন আছে, আৰু। তাৰ সলনিয়ে আমাৰ কিছুমান যেনেকে শিক্ষক, তাৰপিছত আজি-কালি বহুত ভাল ভাল ডক্তৰ ওলাই আছে, ডক্তৰহৈ আছে, ইঞ্জি খিনিয়ে আৰু হৈ আছে। বহুতো আমাৰ আঁ আ, অপচন আছে। তো মই ভাবোঁ আহ যোনে যিটো কৰি ভাল পায় সেইটো কৰা উচিত। আৰু যিটোত অহ মই ক'ব বিচাৰিছিলো যে আ মানে মই যিটো কৰি ভাল পাওঁ সেইটো হৈছে তোমাৰ আঁ যদি ভৱিষ্যতত মই ভাবো যে এজন সুদক্ষ যদি শিক্ষক হ'ব পাৰো মই সমাজখনক আৰু অলপমান ওঁ--ওঁ--আগুৱাই লৈ যাব পাৰিম। কাৰণ আঁ বৰ্তমান সময়ত আমি দেখিছোঁ যে আঁ ল'ৰা -ছোৱালীবোৰ আঁ যিমান আঁ, স্মাৰ্ট হ'য়, সিমান তেওঁলোকে সময়বোৰ যেনেকে মোবাইল ফোন বা অন্য কিছুমান কামত মোবাইল ফোনত গেম খেলি এইবোৰ কামত আ বহুটো সময় নষ্ট কৰে। ত, ল'ৰা -ছোৱালীবোৰক ভাল পথ দেখুৱাটো আ- শিকক। শিক্ষকৰ আঁ, এটা বহুত ডাঙৰ আঁ দায়িত্ব হ'য় যে ল'ৰা- ছোৱালীবোৰক আ কেনেকে আ ভৱিষ্যতত এজন এজন সু-নাগৰিক হিচাপে যাতে তেওঁলোকে নিজকে গঢ় দিব পাৰে তাৰ কাৰণে চেষ্টা কৰাতটো শিক্ষকৰ কাৰণে মই ভাবোঁ বহুত ডাঙৰ এটা পদক্ষেপ। তেনেকে আ, মই ভাৱো যে এজন শিক্ষক হ'লে হয়তো মই আ বহুত খিনি আ--কৰিব পাৰিম। আৰু তেনেকেই আৰু মই ভাবো আ যে যিটোৱে আমি আহ আহ ভৱিষ্যতত আহ হ'বও নিবিচাৰো কিয় তাৰ আগতে আমাৰ বহুতখিনি আহ কষ্ট কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব।